শুনি আছা নে বাৰু তুমি?
হয়, হয়। মই শুনি আছোঁ।
অ কি কৰিছা
মই এনেই আছো তুমি কি কৰিছা
ময়ো এনে আছো ৰবা কি গৰম দিছে অ বাপৰে
তাকেইতো আজিকালি মানে এইকেইদিন গৰমটো বেছিয়ে বাঢ়িছে
উম। ঘৰতে আছা চাগে তুমি?
হয়, হয় মই ঘৰতে আছোঁ। তুমি ঘৰত আছা?
অ', ময়ো ঘৰতে আছো ৰ। ভাত চাত হলনে নাই পিছে?
বনাইহে আছে খোৱা নাই তোমাৰ হল নে
নাই নাই হোৱা নাই ৰবা মোৰ মায়ে বনাই আছে
অ
তাকে ভাবিলো আজি পৰিষ্কাৰ পৰিচ্ছন্ন বিষয়তে আমি দুজনে অলপ কথা পাতো নেকি
হয় মানে পৰিষ্কাৰ পৰিছন্নতা সুস্থ আৰু সুখী জীৱনৰ মানে এক অন্যতম মানে কাৰণ মানে আমাৰ জীৱনটো যদি অ', সুস্থ আৰু সুখী হৈ থাকিব লাগে তাৰ কাৰণে আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰয়োজন সে সেই বিষয়ে আলোচনা কৰিব পাৰি।
নাই ধৰা, ঠিক ঠিকে কথা কৈছা তুমি বাৰু এজন ব্যক্তিৰ স্বাস্থ্য আৰু ব্যক্তিত্ব গঠনত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্ব অপৰিসীম আমি য'-য'ত আমি যদি পৰিষ্কাৰ পৰিচ্ছন্নতা হিচাপে থাকোঁ। তেনেহ'লে তাত সুস-সুস্বাস্থ্য হওঁক আৰু সুন্দৰ পৰিৱেশ গঢ় লৈ উঠে এতিয়া আমি ধৰ লেতেৰা পেতেৰা কৈ যদি থাকোঁ তেনেহ'লে আমাৰ যিটো অ', সেই মানে শৰীৰটোক আমি সুস্থ সবল বুলি ক'ব পাৰিম বা আম এটা সুন্দৰ পৰিৱেশ বা সুন্দৰ জীৱন যাপন জানো অহ, নিৰ্বাহ কৰিব পাৰিম যদি আমি সুস্থ এনে ধৰা পৰিৱেশতে নাথাকো চাফ-চিকুণটা পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিৱেশতে নাথাকো নিশ্চয়কৈ নোৱাৰো। কাৰণ ধৰা ব্যক্তিগত জীৱনত পৰিষ্কাৰ পৰিচ্ছন্নতা আটাইতকৈ অহ, দৰকাৰী আটাইতকৈ তুমি অৱলম্ব বন কৰিব লাগিব এই পৰিষ্কাৰ পৰিচ্ছন্নতা ব্যক্তিগত জীৱনত, ব্যক্তিগত জীৱনত পৰিষ্কাৰ পৰিচ্ছন্নতা বুলি কোৱাৰ লগে লগে কে ধৰা অ', নিয়মীয়াকৈ গা ধোৱা হওঁক দাঁত মাজা, হাত ধোৱা, পৰিষ্কাৰ কাপোৰ পিন্ধা আৰু শৰীৰৰ যত্ন লোৱাকে বুজায়, কাৰণ আমি ধৰা অ', যদি আমি নিয়মীয়া কৈ গা নুধোও তেনেহ'লে অ', বিভিন্ন ধৰণৰ অ', শৰীৰত বিভিন্ন ধৰণৰ ৰোগে ৰোগে দেখা দিব। আৰু যদি দাঁত নামাজো তেনেহ'লে দাঁতত দাঁতে পোকে খোৱা বা গ ন' এইবিলাক দেখা দেখা দিয়া যাব, হাত যদি আমি পৰিষ্কাৰকৈ হাত নুধো খোৱাৰ লগতে বা খোৱাৰ পিছত যদি হাত নুধো তেনেহ'লে এ যিবিলাক বেক্টেৰিয়া হাতত ধূলি বালি হাত লাগি থাকে সেইবিলাক খোৱাৰ লগতে আমাৰ পেটত গুচি যাব আৰু বিভিন্ন ধৰণৰ তত নানা ধৰণৰ সংক্ৰামক ৰোগে আমাক দেখা দিব। এনে তোমাৰ কি মতামত বাৰু?
কি কৈছে মানে আমি যদি সুস্ক্রস্বাস্থ্যৰ মানে সুখী জীৱন-যাপন কৰিব খোজো আৰু যদি আমি সুস্থ হৈ থাকোঁ তেন্তে সুখী হৈ থাকিব পাৰিম আৰু মানে এই সুষ্টৰ সুখী হোৱাৰ বাবে আমাক পৰিষ্কাৰ পৰিচ্ছন্নতা মানে বহুতেই প্ৰয়োজনীয়। মানে তুমি যিহেতু কলাই যেনেকৈ নিয়মীয়া ভাবে, পৰিষ্কাৰ পৰিচ্ছন্নতা যেনে গা ধোৱা হওক ভাল কাপোৰ পিন্ধা অ দাঁত মাৰজা মান কাপোৰ ধোৱা মানে হাত ধোৱা মানে এইবোৰ কৰিলে মানে আমাৰ অ মানে আমাৰ আমি সদায় পৰিষ্কাৰ পৰিছন্নতা হৈ থাকিম আৰু মানে এই আমাৰ আমি সদায় মানে, লেতেৰা কাপোৰ পিন্ধিব নালাগে আমি মানে সদায় আহ ভাল চাফ কাপোৰ পিন্ধিব লাগে অ যাতে আমি মানে অ, আমে কাপোৰ বোৰ কেতিয়াও লেতেৰা নহয় বা আমাক মানোনে এই ঘুৰিৰ বীজাণু বোৰে আমাক সংক্ৰাম কৰিব নোৱাৰে আৰু এই এই অভ্যয়াসসমূহে আমাৰ স্বাস্থ্যৰ ওপৰতো। স্বাস্থ্যকো সুৰক্ষিত ৰাখে আহ যেনেকে এই অভ্যয়াসসমূহে বিভিন্ন ৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে। শৰীৰ মানে সতেজ আৰু সুস্থ কৰি ৰাখে।
হয় হয় তুমি ঠিক কথাই কৈছা। কেৱল নিজৰ নিজৰ ধৰা স্বাস্থ্যৰ টোয়ে নহয় আমি ঘৰ বিদ্যয়ালয় আৰু বিভিন্ন কৰ্মস্থান, সদাই আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে আমি ঘৰৰ ভিতৰ আৰু চৌপাশ সদাই পৰিষ্কাৰ কৰিব কৰি ৰাখিব লাগে যাতে তোতে অ মাখি হওক মহ হওক বা, বিভিন্ন ধৰণৰ বীজাণু আদিৰ উপদ্ৰৱ কমে আৰু স্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হয় আজি ধৰা মোৰ ঘৰৰ চৌপাশটো, দি লেতেৰা হৈ থাকে বা তাত ধৰা বিভিন্ন ধৰণৰ জাবৰ জোথৰ যদি তাত চাৰিওফালে সিচৰি হৈ থাকে। তেনেহ'লে তাত জানো মই এটা সুস্থকৰ জীৱন যাপন নিৰ্বাহ কৰিব পাৰিম বা মই যেতে সুস্থ পৰিৱেশত জানো জীয়াইাকিব পাৰিম। নিশ্চয়কৈ নোৱাৰো কাৰণ যিমান লেতেৰা পৰিৱেশ হ'ব সিমানে তাতে মহ হওক, বেক্টেৰিয়া হওক বীজণু আদি তাতে মানে নিজৰ বসবাস গঢ়ি লব যিমানে ধৰা আজিকালি বৰষুণৰ পৰা, পানীত বৰষুণৰ পানী ধৰা তুমি এটা এ, যিকোনো এটা পলিথিনতে বা যিহতে জমা হৈ থাকক বা টেমাতে জমা হৈ থাকক। সেই পানীত যেতিয়া তোমাৰ সেই পানী যিমান দিনে তোমাৰ সেনেকে হা মানে সাঁচি থাকিব স সিমান দিনা তাতে মহে, কণী পাৰি জোতাই থাকিব বা মহৰ পৰিমামান বৃদ্ধি হৈ যাই থাকিব আৰু অকল ঘৰ বুলিয়ে নহয়। বিদ্যালয় হওক আৰু কৰ্মস্থানবিলাকো আমি সদায় পৰিষ্কাৰ পৰি্ছন্তা কৰিব পোঁ মই অ য বহুত তাত তাত থোৱা লেপটপৰ কাষত যদি লেতেৰা পৰি থাকে বা বিভিন্ন ধৰণৰ প্লাষ্টিক পৰি থাকে বছৰ পৰি থাকে মই জানো তাতে শান্তি মতে কাম কৰিব পাৰিম নিশ্চয়কৈ নোৱাৰো তাতে বিভিন্ন ধৰণৰ গোন্ধ ওলাই থাকিব বা মোৰ সেই কামত মনো নবহিব আৰু ঠিক তেনেদৰে বিদ্যালয়খনো আহ আমাৰ নিজৰ বিদ্যালয়খন নিজে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো আমাৰ দায়িত্ব লেতেৰা পৰিৱেশত আমি কোনো ধৰণৰ কোনো ধৰণে বিদ্যা অৰ্জন কৰিব নোৱাৰো বা জ্ঞান আহৰণ কৰিব নোৱাৰো বা শিক্ষক শিক্ষয়িত্ৰী আমাক লেতেৰা পৰিৱেশত কোনো ধৰণে জ্ঞান দিব নোৱাৰে বা পঢ়াব নোৱাৰে আজি ধৰা মই মই পঢ়া শ্ৰেণী কোঠাটোতে যদি ফালে জাবৰ জোথৰ পৰি থাকে বা পিক পৰি থাকে লেতেৰা বস্তু পৰি থাকে বা বিভিন্ন ধৰণৰ লেতেৰা গোন্ধ গল তেনে হলে মই সেই জানো পঢিবলৈ পাৰিম কোনও নোৱাৰিব সেইকাৰণে নিজৰ পৰিবেশটো নি নিজে সদায় চাফা কৰি লোৱা দায়িত্ব নিজে নিজে লব লাগে কাৰো ওপৰত এই ক্ষেত্ৰত মানে আহ ভৰসা কৰি তুমি থাকিব নালাগে তোমাৰ এনে কি মতামত বাৰু
হয় হয়িকবাই তুমি জ তুমি যিটো চাকৰিত যোৱা সেইটো চাফা কৰি ৰাখিব লাগে মানে আমি যিটো কৰ্ম চব কাম কৰো সেইটো মানে আমাক ৰশ্মি স্বৰূপ মানে যাৰ পৰা আমি নিজৰ অ ঘৰ চলাও বা অ আমি অ আই কৰো বা মানে আমি যাৰ পৰা আমি পইচা পাওঁ আমি আহ সেই ঠাইতোক মানে লক্ষ্মী হিচাপে মানে আমি পূজা কৰিব লাগে মানে সেই ঠাইত যদি আমাৰ অ যদি আমাৰ লেতেৰা বেতেৰা হৈ থাক তেন্তে আমি ভালদৰে কাম কৰিব নোৱাৰো যেনেকে কৰা বিদ্যালয় আৰু বিদ্যালয় তোমাৰ মাৰ অম জ্ঞানৰ মন্দিৰ বা সৰস্বতীক আমি তাতে পূজা কৰো তাতে যদি মানে অ পৰিষ্কাৰ পৰি ন্নতা নাথাকে বা লেতেৰা লেতেৰা হৈ থাকে তেন্তে মানে আমি ভালদৰে পঢ়িব নোৱাৰিম বা আমাৰ যিবোৰ শিক্ষাক ক্ষেত্ৰ পঢাইছে আমাৰ সেইবোৰ মাত নমাব বা আম আমি মানে জ্ঞান আহৰণ কৰিব নোৱাৰিম ভাৰ্দ আৰু মানে পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাটো আমাৰ মানে-মানে বহুতেই গুৰুত্বপূৰ্ণ ভূমিকা আছে অ, আমি য'তে- ত'তে জাবৰ -আৱৰ্জনা পেলাব নালাগে তাৰ পিছত ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে আৰু মানে যদি কোনোবা বেলেগেও যদি কোনোবা যদি বেলেগেও কৰি আছে আমি তেওঁলোকক মানে অ, আৰু মানে পৰামৰ্শ দিব লাগে যে তেওঁলোকে এনেকুৱা নকৰ মানে আমাৰ বিভিন্ন জেগাত ডাষ্টবিন অ, থুৱাই থাকে অ, সেইবোৰ ব্যৱহাৰ কৰিব লাগে অ, মানে যাৰ ফলত মানে আমাৰ অ অ, পৰিৱেশটো লেতেৰা নহয় বা পৰিষ্কাৰ হৈ থাকে।
হয়-হয় তুমি ঠিক কথাই কৈছা আমাৰ ধৰা চৰকাৰে ধৰা যোনে ৰাস্তা ঘাট এনেকে যাব যোথৰ পেলাই তেওঁৰ ওপৰত মানে বিভিন্ন ধৰণৰ এ বিভিন্ন ধৰণৰ মানে পৰামৰ্শ তেওঁলোকে পৰামৰ্শ দিব লাগে বা তেওঁলোকৰ ওপৰত জৰিমনা আহ ভৰিব লাগে বিভিন্ন ধৰণৰ নিয়ম-নীতি অৱলম্বন কৰিব লাগে। আজিকালি তুমি উলাই গ'লে দেখা পাবা কোনবা মানুহ যদি অফচলৈ গছে বা কোনবা মানুহ ওলাই গলেই ৰাস্ত ৰাস্তা ঘাটে পলিথিনৰ এ টোপোলাটো এনেক বা লেতেৰা জাবৰৰ পলিথিনটো এনেকে চাইডত পেলাই থৈ যায় চৰকাৰে বিভিন্ন ধৰণৰ ৰাস্ত ঘাট তেনেকুৱা এ ডাষ্ট-ডাষ্টবিন দি দিব লাগে যে এটা শুকান ডাষ্টবিন বা এটা ভি-ভিজাত ডাষ্টবিনৰ কাৰণে এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ বিভিন্ন ধৰণৰ বিকল্প আছে যিহেতু সেইবিলাক চৰ অৱলম্বন কৰিব লাগে আৰু আমাৰ অসমখনত বা ভাৰত- ভাৰত দেশখনত যেনেকৈ ওলাই যোৱাৰ লগে-লগে তুমি লে যেতিয়া আৱৰ্জনা দেখা পাবা বা ৰাস্তাৰ চাৰিওফালে জাবৰ জোথৰ পিক এইবিলাক পেলোৱা থাকে কিন্তু তুমি বা বাহিৰৰ দেশৰ কথা যেতিয়া ক'বলৈ যাবা, বা তুমি যেতিয়া মোবাইলতে চাবা। তেলে তেওঁলোকৰ দেশৰ ইমান লেতেৰা না আই, তেওঁলোকে নিজৰ দেশ খন, নিজৰ ঠাইখিনি ইমান পৰিপাতি কৰি ৰাখে, যে বিভিন্ন ধৰণৰ পৰ্যটকে যায় যাইয়ো ভাল পাই, কিন্তু আমি যেনে আমি এতিয়া যেনেকে বাহিৰা দেশখনৰ প-পৰিস্কাৰ পৰিচনা ক্ষেত্ গুণ গাব পাৰিছোঁ। বাহিৰৰ দেশে কিন্তু আমাৰ এই দেশখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত কোনো ধৰণে গুণ গাব নোৱাৰে। কাৰণ আমাৰ ইয়াৰে নাগৰিকবোৰ সচেতন নহয়, তেওঁলোকৰ কোনো দায়িত্বশীল বোালা বস্তু নাই। যে নিজৰ থকা ঠাইত এইখিন বা কেনেকৈ পৰিষ্কাৰ পৰিচ্ছনত কৰি ৰাখিব লাগে সেই তেওঁলোকৰ সেইবিলাক কোনো ধৰণ মানে জ্ঞান নাথাক কে তুমি এনে এই বিষয়ত কি কবা?
হয়-হয় ঠিকে কৈছা মানে তুমি ভাবিছাই মানে তাতে তুমি অ কিছুমান বিভিন্ন ধৰণৰ আন্দোলন কৰি দিছে যাৰ ফলত মানে তাৰ নাগৰিকেও এইবোৰ কৰিব ভয়ো কৰে বা এইটোৰ ওপৰত দুই এটা সচেতনতা বা সজাগতা আছে সজাগতা আছে নিজৰ স্বদেশৰ সৈতে। তেওঁলোকে নিজ তেওঁ মানে এই দেশখনক লেতেৰা কৰিব নোখোঁজে, বা তাৰ মানে অ', সজাগতা আছে। যে তেওঁলোকে মানে ডাচবিন ইউচ কৰক ব্যৱহাৰ কৰক বা এইবোৰ যতে ততে নেপেক কিন্তু আমাৰ। দেশখনত মানে সজাগ ম কম আছে আমাৰ দেশখনত তেওঁলোকে মানে উম আমি। দেখো যে অ ক'ব ক'বাত গ'লে আমি বাছ যদি যাই আছো। কিবা খাই আছো পে টকেতো আমি খোৱাোৱাৰ লগে লগে আমি। মি কৰাটো উচিত নহয় আমাৰ ৰ যতিয়া দেৰি আছে আমি তাতে ঘৰে ধুব লাগে ন নহৰে বা আমাৰ। আমি য ডাষ্টবিন দিলোছে তাতে পেলাব লাগে। তেতিয়া আমি এনেকে পেলাই দিব নালাগে য'ত তত ন তেতিয়া আমাৰম আমাৰ য আম বৃদ্ধি পাইছো ত মানে আমাৰ বায়ু। দূষিত হয় বা বায়ু প্ৰদূষণো হয়।
হয় হয় তুমি ঠিক কথাই কৈছা আৰু মোৰ মতে ধৰা আম আমি শিশুসকলক একদম সৰুৰে পৰা। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ শিক্ষা দিব লাগে কাৰণ সৰু বয়সৰ পৰাই ভাল অভ্যাস গঢ় উঠে ন আৰু তে। আমি যদি এতিয়াৰ পৰা তেওঁলোকক পৰিষ্কাৰ পৰিচ্ছন্তাৰ অ মানে অ পৰামৰ্শ দিওঁ তেনেহ'লে ভৱিষ্যতেও তেওঁলোকৰ। তেওঁলোকে স্বাস্থ্যকৰ জীৱন যাপন কৰিব পাৰিব তেওঁলোকক আমি এতিয়াৰ পৰাই শিকাব লাগিব যে খোৱাৰ লগতে হওঁক বা। খোৱাৰ পিছতে ধুনীয়াকৈ চাবোনেৰে হাত দুখন ধ ধুব লাগিব বা শৌচালয় ব্যৱহাৰ কৰাৰ পিছতে তেওঁলোকে চাবোনেৰে হাত। হাত দুখন বা আহ পাৰিলে তেওঁলোকে গাতয়ে ধুব লাগে যাতে শৌচলৰ পৰা ওলাই অ শৌচলত থকাৰ সময়। খিন বীজাণু গাত লাগি সেইবোৰ যাতে ঘৰৰ ভিতৰলৈকে নাহে বা হ খাই উঠাৰ আগতে যিবিলাক লে। তে বীজাণু হাতত থাকে আমিতো দেখা নাপাও সেই সৰু সৰু বীজাণু বিলাক এ যিবিলাকেইবিলাক হাতত লাগি থাকে। সেইবিলাক যাতে খোৱাত মানে মিহলি হয় আমাৰ পেটলৈকে গুচি নাযায় সেইবিলাক বিভিন্ন ধৰণৰ আমি। এ ধ্যান ৰাখিব লাগিব বা এতিয় পৰা তেওঁলোকক পৰামৰ্শ দিব লাগিব। তোমাৰ মেতে কি মতামতে এনে।
হয় হয় একদম থিকে কৰিছে মানে আৰু এই চৰকাৰে এই ক্ষেত্ৰত মানে বহুতেই অ। গ্ৰহন কৰি আছে যেনেকে চৰকিৰে। সচ ভাৰৰত অভিযান চলাই আছে অ বা জনসাধাৰণক পৰিষ্কাৰ পৰিচ্ছন্নতা বিষয়ে সচেতন কৰি আহিছে। মানে আমাৰ বহু আগৰে পৰা এই পৰি পৰিষ্কাৰ মানে স্বচ্তা অভি অভিযান চৰি আছে। আৰু কিছুমান নাগৰিকে এই বিষয়ে মানে অ সজাগো হৈছে বা সচন সচেতনো হৈছে। টো কিছুমানে এতিয়ালৈ মানে সজাগ হবই পাৰ আৰু এতিয়লোকে মানে যতোইছে তাই পেলাই দিছে মানে ৰাছ যাই আছে কিন্তু তাতেই পেলাই দিছে কিন্তু মানে আহ কিছু মানে এতিয়াও মানে অ ডাষ্টবিন ব্যৱহাৰ কৰে বা অ মানে অ যদি কোনো দাচবিন ওচৰত দেখা নাপায় তেন্ত মান বেগতে ভৰা লই লয় মান তেওঁলোকে মানে এই বিষয়ে মানে বহুতে সজাহ হৈছে।
হয় হয় তুমি ঠিক কথাই কৈছা চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যেনে স্বচ্ছ ভাৰত অভিযান বিভিন্ন ধৰণৰ বিভিন্ন কাৰ্যসূচীৰ কাৰ্যসূচী তেওঁলোকে জনসাধাৰণৰ ম-মাজত মুকলি কৰিছে। কিন্তু তেওঁলোকে চৰকাৰে অকল চৰকাৰেটো অৱলম্বন কৰিলে নহব আমাৰ সাধাৰণ সাধাৰণ জনতা সাধাৰণ বা সাধাৰণ নাগৰিকে এই ক্ষেত্ৰত অৱলম্বন কৰিবা লাগিব বিভিন্ন ধৰণৰ তেওঁলোকে নীতি নিয়ম মানি চলিব লাগিব। কিন্তু আমাৰ দেশৰ আহ নাগৰিকবিলাকৰ বা জনসাধাৰণৰ মাজত এইবিলাক মানে সচেতনতা কোনো পধ্যে দেখা দেখাই পোৱা নাযায় তুমি যিমান যি নকৰা কিয়।
হয় ঠিকেই কৈছা।
আজি তোমাৰ লগত কথা পাতি মোৰ অভিজ্ঞতাও হ'ল আৰু যথেষ্টখিনি।
হয় মোৰো বহুতেই অভিজ্ঞতা হল। দিয়া হ'লে, হয় হয় দিয়া বিদায়